তোমাৰ কমাৰ বৃহৎ পৰিমাণে বৃদ্ধি পাইছে ন?
অ মানে বহুত ডাঙৰ পানী মানে এৰি দিছে বহুত ডাঙৰ মানে আৰু তোমালোকৰ যে ন নেপকো যে নেপকোতকেও মানে বেছিহে এৰি দিছে মানে।
হয় হয়।
মানে মই যিটো মানে দেখিছোঁ ভিডিঅ' দেখিছো ৰিলচত পাইছোঁ মানে তোমাৰ ৰ একদম মানে বহুত ডাঙৰ পানী হৈছে। ভয়ানক মানে বহুত ডাঙৰ ভয়ানক মানে সতৰ্কবাণী দিছে আমাৰ
তোমাৰ বৃ বৃহৎ পৰিমাণে এটা বিপদৰ শংকা এটা আহি আছে দেই আমাৰ মানে পৰিৱেশ
মানে বিশেষকে কি জানা আগতে ইমান বানপানী মানে সমস্যাটো নাছিলে। বিশেষকে মানে আজিকালি এইবিলাক যে মানে কি বুলি কয় এইবিলাক এই বিলাক অ প্ৰকল্প বিলাক যে হ'ল। মানে জেগাই জেগাই যে প্ৰকল্প বিলাক হ'ল এইটো কাৰণে মানে বেছি বেছি ডাঙৰ মানে এৰি দিয়ে ঘপকে এৰি দিয়ে ন?
হয়।
মানে সেইটো কাৰণে মানে বেছি হেৰী হৈ গৈছে পানীটো পানীটো কাৰণে বেছি বৃদ্ধি হৈছে। আগতে এনেকুৱা বানপানী এবাৰ হয় আৰু শেষ, মানে বছৰে বছৰে বোলে সেই পাহাৰৰ পানী হ'ল। আমাৰ এইফালে এনেকে বানপানী সিয়া আগতে এবাৰেই হৈছিল মানে মাহঁতে কোৱা মতে।
হয়।
এতিয়া সেই বৰষুণ বেছি পৰিলে মানে সেইফালে ব পা বৰষুণ বেছি হ'লে আমাৰ এইফালে যদি বৰষুণো নহয়
তেতিয়াও মানে আমাৰ ফালে বানপানী হৈ যায়।
হয়, তাত তোমাৰ মানে কি তোমাৰ হেৰী সুবিধাটো নাই নেকি? মাথাউৰি সুবিধা নাই মাথাউৰি সুবিধাটো বনাই
মাথাউৰি সুবিধা আছে মানে তুমি কিমান ইমান ডাঙৰ পানী হ'লে ক'ত তোমাৰ এইফালে হৈ যায়। ইমান ডাঙৰ ডাঙৰকে যদি এৰি দিয়ে। গোটেই কেইখন গেটে যদি বাৰখন গেট আছে যদি বাৰখন গেটেই যদি তোমাৰ এৰি দিয়ে তোমাৰ কেনেকে হ'ব।
হয় আমাৰ তোমাৰ মানে এতিয়া কি হৈছে তোমাৰ যিখন তোমাৰ মাথাউৰি বনাইছে ন? তাত তোমাৰ মানে কি হয় তোমাৰ এয়া তোমাৰ আহ মানে তোমাৰ এইটো মানে আলকাট্ৰা দি পেলাই তোমাৰ গোটেইটো মানে ৰাস্তা এটা কৰি দিছে দেই তাত।
অ অ চবতে ৰাস্তাই হৈ যায় বা মাথাউৰি ওপৰত ৰাস্তা হৈ যায়।
হয় সেই মাথাউৰি ওপৰেদি তোমাৰ এতিয়া ডা ডাম্পাৰ তোমাৰ সৰু গাড়ী তোমাৰ ডাঙৰ তাৰাক তোমাৰ আহা যোৱা কৰিবলৈ মানে বি বৃহৎ ধৰণৰ সুবিধা হৈছে আৰু আমাৰ ঘৰৰ পৰা এতিয়া মৰিগাঁও যাবলৈ তোমাৰ বৃহৎ তোমাৰ সুবিধা হৈছে কাৰণ মাথাউৰিত যদি কি আ অ মাথাউৰি দি যদি তুমি যদি যোৱা তুমি প্ৰায় তুমি অ আ পোন্ধৰ মিনিটৰ ৰাস্তা তুমি মানে অ অলপ কম সময়তে পোৱা যায়। য'ত তোমাৰ মৰিগাঁও যাবলৈ য'ত তোমাৰ মানে আমাৰ ইয়াৰ পৰা তোমাৰ পঞ্চল্লিশ মিনিট লাগে তাত তোমাৰ মানে মৰিগাঁও যাবলৈ তেতিয়া মাথাউৰিৰ ওপৰেদি যদি যোৱা তুমি মৰিগাঁও যাবলৈ তোমাক এয়া প্ৰায় তোমাৰ আধা ঘন্টাৰ পৰা বিছ মিনিট সময় লাগে।
অ এতিয়া মানে ৰাস্তাটো হ'ল নে নে বনাই হোৱাই নাই?
তোমাৰ সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ তোমাৰ কৰি আছে মানে তোমাৰ হওঁ হওঁ অৱস্থা তোমাৰ অ অ মানে নতুনকে আমাৰ ইয়াত যি জল মন্ত্ৰী আছিলে তেওঁ আহি উপস্থিত হৈছ ছিলে আহি পেলাই তেওঁ মানে গোটেই খিনি পৰিদৰ্শন কৰি পেলাই আমাক জনোৱা মতে মানে গাঁৱৰ ৰাইজক জনোৱা মতে তেওঁলোকে অতি শীঘ্ৰে আহ আগন্তক তোমাৰ ছয় মাহৰ ভিতৰত তোমাৰ মানে সেইটো সম্পূৰ্ণ কৰি উঠাব বুলি তেওঁলোকে মানে আমাৰ সকলো ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, হয়।
অ। বাৰু ঠিকে আছে, ৰাস্ত ঘাট বিলাক হ'ব লাগে ন?
ৰাস্তা ঘাট মানে কি তোমাৰ হয়। ৰাস্তা ঘাট, ৰাস্তা ঘাট তোমাৰ হয় হয় ৰাস্তা ঘাট মানে কি জানা? তোমাৰ আচলতে ৰাস্তা ঘাট তোমাৰ বিভিন্ন ধৰণৰ ৰাস্তা ঘাট আছে, কিন্তু ৰাস্তা ঘাটতকে আমাৰ যি আমাৰ মানে বানপীড়িত ৰাইজ আমাৰ যি বান পীড়িত ৰাইজৰ কাৰণে যিখিনি মানে প্ৰচেষ্টা তেওঁলোকে মানে হাতত হাতত মানে তেওঁলোকে মানে লৈছে, তাৰ প্ৰতি তেওঁলোকৰ ওচৰত সদায় শলাগ ল'ব লাগিব হয় নে নহয়? যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কি কৰিছে তোমাৰ মানে বিভিন্ন ধৰণৰ অ তোমাৰ মানে কি কৈছে আ গাড়ী মটৰৰ যোগেদি বিভিন্ন ধৰণৰ মানে সাজ তোমাৰ যি কণ্ট্ৰেক্টাৰ আছে তেওঁলোকক ব্যৱহাৰ কৰি পেলাই যি আমাৰ উন্নত মানদণ্ডৰ তোমাৰ মানে হেৰিক গঠন কৰিছে ন তাৰ প্ৰতি সদায় স সজাগ সচেতন আমি কৰিব লাগিব আৰু।
বাকী এতিয়া বাদ দিয়া এইবিলাক আৰু কিমান পাতিম আৰু সেইবিলাক, বাকী ভাত পানী খালা নে নাই? কি খালা?
ভাত পানী তোমাৰ মানে বিশেষকৈ আমি এতিয়া মানে কি হ'ল তোমাৰ অ পুৱা ভাগত উঠি মই মানে তোমাৰ গাই গৰু কেইটা মই লৈ গ'লো পথাৰলৈ লৈ গলো। নিপ আমাৰ আ তোমাৰ সব মিলাই তোমাৰ আঠ আঠজনী আছে তোমাৰ ছয় জনী তোমাৰ গাই গৰু মানে গাখিয়তি গৰু তোমাৰ আৰু তোমাৰ অ বাকী তোমাৰ কেইজনী তোমাৰ দমৰা পোৱালি আৰু।
হয় হয়, মানে আমাৰ কি জানা? আমাৰ মানে এইবিলাক গাই গৰু কে গৰু নাই মানে আমাৰ মানে এখন হেৰি আছে
হয়।
কাপোৰ বোৱা যে
হয় হয়।
কাপোৰ বৈ মানে মানে দছ য দছখন খাল আছে খালত মানে কাপ কোৰ বই বই বিক্ৰী কৰে।
অ তোমালোকৰ ৰ'বা তো তোমালোকৰ হেৰি তাঁতশালত তোমালোকৰ হেৰি, মাজতে তোমালোকৰ বাতৰি কাকতত পাইছিলো তোমালোকৰ গাঁৱত তোমাৰ প্ৰায় দছ গৰাকী শিপিনীয়ে তোমাৰ আহ গামোচা বৈ পেলাই তোমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তোমাৰ মানে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তোমালোকৰ আহ ঘৰৰ পৰাও আছিলে তোমাৰ মাও আছিলে নেকি তাতে?
নাই নাই মানে সেইটো আছিলে তাৰ পৰা মানে বেলেগ হৈ আহিল ন তাৰ পিছতে মানে সিহঁতৰ এইটো হ'ল মানে এ মানে সেইটো যোনটো মানে আছিলে যোনটো গ্ৰুপত গ্ৰুপ বুলি ধৰি লৈছো দিয়া, যোনটো গ্ৰপ তত আছিলে গোটটো মানে সেই মানুহকেইজনী স্বাৱলম্বী হ'ল ন। স্বাৱলম্বী হোৱাৰ লগে লগে মানে মানুহকেইজনী নিজে নিজে মানে ব্যৱসায় কৰিব পাৰা হৈ গ'ল।
হয়।
তাতে মানে সেই এঘাৰজনী মানুহৰ ভিতৰত মানে মাও আছিলে, মাও মানে তুমি গোটেই এঘাৰ গৰাকী মানুহে মানে নিজে-নিজে নিজৰ নিজৰ ব্যৱসায় কৰিব পাৰ হৈ গ'ল, সক্ষম হৈ গল মানে। সেইকাৰণে নিজে-নিজে কামত লাগি গ'ল তাৰ পিছত মানে সেয়াৰে এগৰাকী মানে যোনগৰাকী মানে আগতে মেইন আছিলে হেট আছিলে, সেই হেট গৰাকী মানে সেই-সেই যোনটো আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুমি শুনিছা সেই হেড গৰাকীয়ে মানে কাম কৰাইছে। তেতিয়া মাহঁত মানে সৰু-সৰু হৈ আছে। তে আৰু ডাঙৰ হ'ব আৰু ইয়াত এতিয়া নিজে-নিজে বস্তুবিলাক ভৰাইছেহে।
হয় কি-কি তোমাৰ তাঁতশালত কি-কি-কি বিশেষকৈ হয়, পলু তোমালোকে পুহি আছা ন?
হয়-হয়।
কিমান-কিমান কৰিছা তোমাৰ পলু, তোমাৰ কিমান খেতি কৰিছা পলুৰ?
পলু মানে তেনেকুৱাকে খেতিটো মানে সেই আমাৰ ঘৰত কমে আহ তিনিশমান আছে চাগে দেই পলু
তিনিশ বহুত কম পৰিমানে আছে। কাৰণ তিনিশ পলো তোমাৰ এ বহুত কম পৰিমানে পোৱা যায় ন সূতা তোমাৰ, আমাৰ ঘৰৰ কাষত যি ঘৰ আছে তাৰ তেওঁলোক লগত হাজাৰ বাৰশ পলু আছে মানে তেওঁলোকৰ এটা মানে বেলেগ এটা মানে কোঠা আছে, তাত অকল পলুৱেই তাত তোমাৰ মানে কি হয় এৰা-এৰাপাট বুলি কয় নহয়
অঁ-অঁ সেইটো এ-এ-এ-এৰি কাপোৰ বো-বোৱা হয় আমাৰ মানে এই মই এতিয়া এৰি এৰাপাততো য'তে ত'তে পোৱা যায় কিন্তু চুম গছতো এনেকে পোৱা নাযায় নহয়
হয়-হয় সেইটো হয় বাৰু।
অঁ সেইটো কাৰণে মানে বৰ দিগদাৰ। সেই কাৰণে মানে আমি কমকে পুহিছো। মানে পোৱালি পাৰিব আৰু পোৱালি পৰা পিছত যোনবিলাক মানে পোৱালি হব তেতিয়া আমাৰ মান উৎপাদন মানে নতুনকে আমি ভাগ লৈছোহে ন, সেইকাৰণে কম কমকে আনিছো, মানে আমাৰ ঘৰত তিনিশ আছে আৰু দহজনী মানুহৰ ঘৰত মানে তিনিশ-তিনিশকে আছে দিয়াচোন বহুতখিনি হৈ যাব।
হয়।
সেই গোটেই সূতাখিনি মানে আমাৰ ঘৰতে মানে কাপোৰ বব সেইকাৰণে মানে আমি কম-কমকে ভগাই লৈছোঁ।
হয়।
বিশেষকে মানে সেই পাতবোৰ খুৱাব লাগিব ন। পুহিলেই নহ'ব নহয় এতিয়া পাতবোৰ খুৱাব লাগিব তোমালোকে মই এতিয়া এৰি পাত যদি এৰী-এৰী কাপোৰ যদি বওঁ, এৰী কাপোৰ মানে বহুত পাত আছে, আমাৰ মানে এইফালে আছে কিন্তু
হয়।
এৰী কাপোৰটোত মানে অলপ হেৰি হয় আজিকালিতো পাট-মুগা কাপোৰটো বেছি মানে উম হেৰি হৈছে ন
জনপ্ৰিয় হৈ পৰিছে, জানাই তুমি চবতে পাট-মুগা কাপোৰ, পাট-মুগা কাপোৰ। সেইকাৰণে মানে আমি এতিয়া পাট-মুগা কাপোৰৰ কাৰণেই মানে এইবিলাক কৰিছোঁ। এৰী কাপোৰতো বোৱা যায় মানে কমকে বোৱা যায়।
কম পৰিমানে পোৱা যায়। যাৰ পৰিপ্ৰেক্ষিতত তোমাৰ মানে বিভিন্ন ধৰণৰ তোমাৰ হেৰি আচলতে তোমাৰ হেৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ শিপিনীসকলে তোমাৰ মানে সুনাম অৰ্জন কৰি কৰিব পৰাত তোমাৰ বৃহৎ এটা ভূমিকা আছে। দিয়া কাৰণ আজিকালি যি তোমাৰ সুবিধা দিছে ন তেওঁলোকৰ আগ্ৰশীলতা ৱে তোমাৰ হয় তোমাৰ যি
আগতে আমি এতিয়া এতিয়া শুনা, আগতে আমি মানে হেৰি দহজনী নি মানুহ মানুহ আছিল মানে এনেই হাত খালা খাল দি দচ দহখন খাল আছিলে কিন্তু মানে এতিয়া মেচিন ভাল দিছে দেই আমাৰ মানে যোন বিলাক গোটেই মানে আমাৰ গোটেই এঘাৰজনী মানুহ যে তাৰ এজনী মেইন মানে মেইন মানুহকেইজনী সেই মানুহকেইজনী মানে দহ দহ দহখন দহখনকে মানে গোতেই‌ এঘাৰ গৰাকী হেৰি কৰিছে, হাত মানে মেচিন খাল দিছে মানে আজি কালি যত আধা ঘণ্টা লাগিছিল এখন গামোচা বওঁতে তাত মানে এতিয়া দহ মিনিটতে হৈ যাব।
হয় হয় নিশ্চ
অ, সেইবিলাক মানে অঁ দিছ
কিন্তু তোমাৰ এ মানে কি হয় জানা মেচিনটো তোমাৰ মানে। তোমাৰ যিটো তোমাৰ মানে, আমাৰ যি মানে, অসমীয়া পৰম্পৰা যি মানে তাঁতশাল আছে ন তা তাৰ পুৰণাত মেচিনে মেচিনত বোৱাটো তোমাৰ ইমান ভাল নহয়, তে কাৰণ আমাৰ অসমীয়া হাতেৰে যিটো আমাৰ মানে এটা পৰ খোৱা যায় ন, ফুল গঠা গুঠা যায়। মেচিনত আচলতে সেইটো তোমাৰ মানে তোমাৰ নাহে, পৰশটো তোমাৰ নাহে।
নহয় তুমি শুনা, মানে মেচিন শাল মানে কেনেকুৱা মেচিন শাল স্পীডটো বেছি। খালি মানে মেচিন খনত, মানে বাকী চব হাত হাতেৰেই কৰিব লাগিব তুমি হাত মাকো চাকো চব তেনে একেই কৰিব লাগিব।
অঁ তাৰ মানে গ্ৰতিটোৰ যি দ্ৰতিটো আছে গতিটো বেছি আৰু
অঁ গতিটো মানে বস্তুতটো হেৰিটো বেছি মানে অঁ সেইটোৱে।
হয়। এ সেইটো আচলতে ভালেই বাৰু তেনেকে হলেতো ভালেই কাৰণ ইয়া এতিয়া চোৱা আমাৰ এখন এখন হাতেৰে বোৱা তাঁতশাল বোৰত তোমাৰ মানে বহুত সময় লাগে ন এতিয়া যদি উম হয়।
সাত খাল
হয় হয়।
এইটো এইখন যো তুমি যোনখন কথা ক'লা তুমি হাতে মাৰি মাৰি কব লাগে। এখনত হাত সাত
হয়।
সাত শালখন মানে বেছি হেৰি অ বহুত সময় লাগে ন তুমি এতিয়াচোন তোমালোকৰ মাহঁতেই চাগে বে আমাৰ মাহঁতে আগতে বহিছিল আকৌ এতিয়া এতিয়া নতুনকে আহিছে, সেইখন শালো আছে বাৰু সেইখন শালো সুবিধা আছে মানে আইতাই বৈ থাকে সেইখনত। নিচিনা নাজানে ন মানুহজনী আইতাই মানে এতিয়া বয়স হৈছে যদিও মানে বহুত কাপোৰ বুব পাৰে মানে যেতিয়া যি ফুল গুঠে মানে তুমি মানে তুমি নিজে ছবি এটা আঁকিব নাজানা কিন্তু একো দেখিব নাজানে, কিন্তু চব চব একে ফুল চুল গুঠিব পাৰে। অ, আ, ক, খ পাই ধৰি চব কৰিব পাৰে তোমাক শব্দ যদি লিখিব দিয়ে নহয় শব্দ লিখি দিবই একো কথা নাই, মাহঁতেতো ত মানে হাত আ মা আইতাহঁতেতো সাত শাল যে পাটৰ কাপোৰ মুগা কাপোৰ বলে। এৰি কাপোৰ চব বলে। কিন্তু এতিয়া মানে সেই মেচিন খাল আহিছে যে মানে মানুহ বেছি হৈছে। আহিছে চৰকাৰৰ পৰা যেতিয়া আহিছে ন, নিজে কিনিবলগীয়া হোৱা নাই। সুবিধা দিছে যেতিয়া সুবিধা উপভোগ কৰিছে।
হয়।
হয়।